অ', অ', কিবা কৰি আছানে?
অ', এয়া আছিলো দোকানলৈ আজি অকণ অহা দেৰি হ'ল। দোকানতে আছিলো এতিয়া।
অ', অ'।
কি কৰিছে?
মই এনেই আছিলো ৰ'বা।
অ'।
এনেই মানে আচাৰ অলপ ৰ'দত দিছিলোঁ তাকে লৰাই বগাই আছোঁ আৰু।
অ'।
পিছে আচাৰ চাচাৰ বনাইছেনে নাই?
বনাই আছো বনাই আছো।
এ এতিয়া কিহৰ আচাৰ বনাইছে?
এতিয়া আম আৰু কঁঠালৰ আছে।
কঁঠালৰ বনাব পাৰি ন?
অ', পাৰি।
কঁঠালৰ হে সৰু মুচিটো দিনে নে এনেকে ডাইৰেক্ট কেঁচা কঁঠালটো?
সৰু মুচিবিলাকে দি আমি যিটো চব্জি খাওঁ সেইটো দি।
অ', চব্জি খোৱাটো উম কেনেকে বনালে বা?
অ'।
নিমখ নিমখ
উম।
কে কাটি তাৰপিছত নিমখ সানি পেলাই থৈ দিলো।
অ', অ'।
পিনি উলিয়াই দিওঁ আৰু উলিয়াই পেলাই ৰ'দত কিন্তু এনেকৈ ভাল ৰ'দ হ'লে ধৰা তোমাৰ বেছি ৰ'দ নালাগে, কম ৰ'দ হ'লে মানে দুটা বা তিনটা ৰ'দ দিব লাগে আৰু।।
অ', মানে হেৰি নিমখত তিয়াই থ'ব লাগে নেকি বাৰু?
অ', নিমখ দি পেলাই আমি সানি পেলাই তিয়াই থৈ দিওঁ অলপ। তেতিয়া মানে কোমল হৈ যায় আৰু। নিমখ দি পেলাই। এদিনহে থওঁ আমি, মানে কি আজি, আজি আগবেলা যদি আমি কৰো। তেতিয়াহলে তাৰমানে আবেলিলে, আগবেলা সময়তে আমি, সানিকৈ থৈ দিওঁ, কাইলৈ আগবেলা সোমালাই মানে চৌবিশ ঘণ্টা এটা লাগে আৰু ধৰা তেনেকুৱা নিচিনা আৰু। চৌবিশ ঘণ্টাত মানে নিমখ- পানী দি আমি খানি কৰি থৈদিব লাগে, তাত পানী পানী চানি দিব নালাগে আৰু তাতে। তাৰপৰা নিজে পানীতটো ওলাই যায়। নিমখ সানি দিয়াৰ লগতে সেইটো কোমল হৈ যায়গে, সানি পেলাই থৈ দিয়াৰ লগতে। তাৰপা ৰদত দি পেলাই থৈ দিম আৰু এতিয়া তাকে কাইলৈ মানে, মানে গাজ টেঙা বনাম নেকি, আজি গাজ অলপমান আনিবগে লাগিব বা গাজ।
অ, এই গাজ টেঙা আচাৰটো খাই বৰ ভাল লাগে ন।
অ, সেইটো খাই ভাল লাগে।
অ, আপুনি বনাইছিল নেকি?
অঁ, বনাওঁ। যোৱা বাৰ বনোৱা অলপ আছে। অঁ, যোৱাবাৰ বনোৱা অলপ আছে।
অ, মোক এটা এবাৰ বনালে দিবচোন।
অ' আজি কাইলে মানে মই ৰ'দত দিমহে চাগৈ, কাইলৈ মানে মানে কাইলৈ বা পৰহিলে আজি আনিম গৈ হে চাগে।
অ 'অ,।
গাছটো।
উম।
আনি কৰি লৈ পেলাই, আকৌ সেইবিলাক কাটি কুটি আকৌ নিমখ নিমখ সানি কৰি থ-।
বহুত সময়ো লাগে নহয়, ন গছটো আনি কাটি কুটি লোৱালে। কাটি কুটি আকৌ শুকুৱাব লাগিব। পিহনাত ৰুকি দিয়ে নে এনেই হেৰিয়ে কাটি দিয়ে, কটাৰী।
মানে আচাৰতটো হ'লে, আমি কতাৰীয়ে টুকুৰাৰাকে কাটো। যদি মানে আমাৰ ও এনেই ঘৰত আমি ভাজি কৰি খাবলৈ হ'লে, আমি সেইটো পিহনাত পিচি পেলাই দিওঁ।
অঁ।
এনেকে পেলাই ভাজি তৰকাৰিও খাব পাৰে নহয় গাজটো।
অ হয় নেকি। অ গাজ টেঙাটো কিহত দিয়ে দালিত দিয়ে নেকি।
দালিত দিও খাব পাৰা তুমি এক্সট্ৰাকে মাছৰ লগতো বনাই খাব পাৰা, তোমাৰ লগত কথা মানে।
অ সেইটো গাজ টেঙাটো, গাছ টেঙাটো তেনেকে বনাই খাই পোৱা নাই।
অ, তেনেকে খাইয়ো ভাল লাগে মাছৰ লগত খাই ভাল লাগে দালিৰ লগত। খায়ো ভাল লাগে, বা তুমি মাই মছলা দি পেলাই গাজ টেঙা অলপ ভাজি পেলাই, জ্বলা চলা দি পেলাই খাই তেনেকে ভাজি খাই ভাল লাগে।
উম উম।
গাজ টেঙাটো, তোমাৰ গাাজ টেঙা চানটো খাইয়ো ভাল লাগে। যি তুমি আমি বছৰি থৈ দিব পাৰো, চাটনিটো বনালে তোমাৰ ধৰা, এ হালধি কয় কিবা বোলে হেৰি দিব লাগিব, নহৰু দিব লাগিব, আদা দিব লাগিব জলকীয়া, তুমি দিম বুলি ক'লে মান ধনিয়া পাট কেইটা মান, মচন্দিৰ পাতকেইটামান সেনেকে দি পেলাই তোমাৰ, তুমি চাটনি অকণ খাব পাৰা পিচি পেলাই তেনেকুৱা ন। বা তোমাৰ এতিয়া গৰমত মানে সেইটো খাব লাগে। অ সেইটো খাব লাগে মানে আমাৰ এই কিছ কিমান হেৰি থাকে যে গাজ টেঙাটোৰ কাৰণে মানে এতিয়া এই গৰমত খালে মানে আমাৰ গাটো ঠাণ্ডা হৈ থাকে আৰু ব উম ঠাণ্ডা যে বতৰটো গৰম হলে মানে গাছটেঙাটো খোৱা খাব খোৱাটো মানে ভাল আউ
ভাল আৰু স্বাস্থ্য কাৰণে ভাল গৰমত আৰু নানান ধৰণৰ দিনৰ প্ৰব্লেম হয় যিয়ে নহওক তেনেকুৱা কিছুমান মানে বহুত ধৰণৰ বীজাণুও লাগি যায় হয়নে ঘাম ঘামটোপাও গৰমত বহুত খজতি পজতি হয় সেইটো কাৰণে অলপ ঠাণ্ডা বস্তু খাই থাকিলে ভাল আৰু উম উম আৰু আ আমৰ আচাৰ বনালে
অ আমৰ বনোৱা আছে বাৰু সেইখিনি বনাই হ'ল
অ অ এতিয়া নতুনকে বনাইছে নে
এতিয়া এইবাৰ বনাইছিলো আমৰ খিনি
উম
তাপা এতিয়া কঠাল বনালো অলপ আকৌ এতিয়া এই যোনবিলাক মানে অলপ অলপ সৰু সৰু হৈ আছিলে সেইবিলাক কাটি পেলাই চালো গুটি হোৱা নাই যে সেই গুটি নহ'লে মানে বনাবলে ফালা-প ডাঙৰ মানে হেৰি হলেও যেতিয়া গুটিটো হৈ যায় তেতিয়া মানে কঠালৰ আছ চাৰটো খাই ভাল নালাগে ভাল মানে ভাল সেইটো নুঠেগে
অ কুমলিয়াতে ভাল আৰু
অ কোমল হৈ থাকিব লাগে নহলে বা এয়া গুটি নোহোৱাকে কিছুমান যে আ প পৈণন হৈ পেলাই তেনেকে থাকি যায় যে সেনেকুৱাকেইটা বনাবলে ভাল হয় আচাৰ কাৰণে
অ অ
সেনেকে পেলাই বনোৱা বনাইছো এতিয়া কঁঠালৰ আচাৰকে এতিয়া শুকুৱাই আছিলো
উম উম উম অ তাকে আৰু হেৰিটো বনাই নেকি এইয়া তেতেলী আচাৰটো যে
অ তেতেলী মানে চি চিজন চিজন লৈ পেলাই বনাও তেতেলী বগৰী জলফাই কৰদৈ
অ কৰৰ্দৈ আছাও মই এবাৰ বনাইছিলো কৰৰ্দৈ কৰদৈ আচাৰটো এবাৰ বনাইছিলো ইমান ধুনীয়া লাগিছিলে খাই কিন্তু সেই টেষ্টটো এইবাৰ বনাওতে কিন্তু নহ'ল কৰ কৰদৈ আচাৰটো মানে যি প্ৰথমবাৰ বনাওতে ইমান ধুনীয়া টেষ্ট হ'ল এইবাৰ কিন্তু সেই সেই টেষ্টটো নহল ইমান আৰু মজিলে ভাল লাগে মজিবই নিদিয়ে খাই ভাল পায় যে খাই পেলাই শেষ শেই কৰি থৈ দিয়ে মজিবলৈ নাপায়
উম মানে যিমান আচাৰে তুমি নোখোৱা চবত ছে মানে কৰৰ্দ আচাৰটো বেছি ভাল লাগে টেষ্টটো বেছি উঠে উম
বেচি উঠে অ আকৌ বগৰী আচাৰ বনাইছিলো এবাৰ
উম
বগৰী আচাৰটো বনাওঁতে কি হ'ল মই মানে পিছত নিমখটো অকণমান কমিব বুলি ভাবি পেলাই তেল চেল দিয়াৰ পিছত আকৌ অকনমান মানে হেৰি দি এ নিমখ অকণ দি দিলো সেই কেঁচা নিমখখন দিওঁতে মানে এ ভেকুৰ উঠা নিচিনা হৈ গল নহয়।
অঁ নিমখখিনি মানে গৰম নাছিলে যে। বাট তুমি ভাজি পেলাই দি দিব লাগিছিলে। মানে নিমখত আমাৰ এনেও পানী এটা থাকে ন। তুমি অঁ পানী এটা থাকে। কে যে নিমখটোত, সেই পানীখিনি তুমি মানে প্ৰথম আছ- চাহ খিনি বনাওঁতে তুমি যিটো নিমখ দিলা সেইখিনি ভাজ খাই গৈছিলে সেইখিনি একো নাছিলে, তাৰপিছত যেত- তিয়া তুমি কেঁচা নিমখকে তুমি বয়ামত ঢালি দিলা বা নমাই থওঁতে ঢালি দিলা সেইখিনি ধালি দিয়াৰ লগতে- সিখিনি লগ লাগি পেলাই তাত মানে যিটো পানী আছিলে, সেট- পানীটো লাগি থাকিলে তাৰমানে তেতিয়া তাত মানে ভেঁকুৰ এটা উঠে, তুমি হয়তো মানে ভাই- অঁ নিমখ খিনি যদি তুমি এক্সট্ৰাকে যদি তুমি ভাজি ললা হয়, - ভাজি লৈ পেলাই দি দিয়া হয়, তেতিয়া তামানে তোমাৰ সেইটো নহ'ল হয় আ।
অঁ মও নাজানো যে বনাই বনাই পোৱা নাই তেনেকে। তাৰ পিছত নিমখটো চালো অকমান কম হ'ল, সেইকাৰণে বোলো অকমান নিমখ দি দিওঁ ওপৰতে দি দিলো- গোটেই এতিয়া মানে ইমান ডাঙৰ চিচা বৈয়ামটোত বনাই থৈছিলো, সেইটো এক- দম এতিয়া হেৰি হৈ গ'ল নহয়, গোটেই ভেঁকুৰ উঠি খাব নোৱাৰা হৈ গ'ল। আৰু ইহঁতেও মানে বগৰী আচাৰ টো মানে ভাল পায়, কিন্তু এবাৰ কি হল জানো মই বনাব নাজ- জানিলো নে, তেল হালধি মছলা এনেই গ'ল মোৰ।
উম' উম' নাই মছ মানে কি আচাৰ বস্তুটো কিবা সোৱাদ এটা নুঠিল- লে ভাল নালাগে। উম'
নালাগে, হিন্তে কোনেও নুচোৱে নহয় সেইটো, সেইকাৰণে।
সেইটোৱে আৰু কিবা নতুন বনাবনে?
নতুন কিবা আৰু আচাৰ বনোৱা, নতুন কিবা আচাৰ বনোৱা প্লেন?
এতিয়া নতুন আচাৰ মানে সেই গাজ টেঙা কাইলে বনাম। আজি কাজ গাজ টেঙা কাটিব যাম আৰু অলপ দেৰিকে। কাটি পেলাই অঁ এতিয়া ৰ'দটো বহুত হৈ আছে যে বাৰীত- ভালকে নালাগে সোমাবলে।
অঁ অঁ'
তাপা সেই গাজ খিনি আনি গ- লৈ পেলাই কাইলে মানৰ পৰা মানে ৰ'দত দিয়া আৰম্ভ কৰিম আৰু।
উম' উম'
ৰ'দত দিলে ধৰা ধৰা মোৰ তিনটা বা চাৰিটা ৰ'দ লাগিব আৰু। যদি ইয়াতকে অকন কাৰা হয়, তেতিয়াহ'লে দুটা বা তিনটা ৰ'দে। অঁ ৰ'দটো ভাল হ'লে ভাল হয় তেতিয়া মানে আচাৰখিনি বনাবলে।
তাপাছত আৰু কি বনাব? আৰু কি বনাব?
গাজটো বনাম, তাৰপিছত এতিয়া আকৌ- কি বনাওঁ তাকে ভাবি আছোঁ। বজাৰলে এদিনমান গৈ চাব লাগিব।
এতিয়া পকা অঁ কেঁচা আমটো বনাইছিলো, কেঁচা আমটো বনোৱা আছে বাৰু।
অঁ অঁ তথাপিও আকৌ অলপ বনাই যদি মানে এতিয়া কেঁচা আম- টো মাজে মাজে বিচাৰিলেহে পোৱা যায়, কিন্তু চব আম পক-
অঁ বিচাৰিলে পোৱা যায়, আমাৰ এইখিনি আকৌ ইয়াত প্ৰায় আমে পকি গ'ল যে।
অ' নহয় পকা আমটো দি আপুনি জেলি বনাব পাৰেতো জেলিটো বনালে লৈ কিছুমানে ৰুটিৰ লগত পুৰি লগত খাই ভাল পায়
খাবলৈ ভাল পায় উম
অ' সেইটো জেলিটো বনাব পাৰে পকা আম দি দি হয়নে আকৌ এতিয়া আম আনাৰস ওলোৱা দিন হৈছে আনাৰসৰ আনি জেলি বনাব পাৰে আনাৰসৰ জেলিটোও ভাল লাগে
অ' মই সেইটো বনোৱা নাই বাৰু জেলি চিষ্টেমটো বনাই পোৱা নাই
মইয়ো পোৱা নাই কিন্তু সেই কৈছো আৰু বনাব পাৰে বুলি জানো
অ অ
সেইকাৰণে
অ'
উম ঠিক আছে কেতিয়াবা বনালে মোক অলপ মানে ক'ব আৰু আগতীয়াকে লৈ আহিব পাৰিম
অ অ অ তোমাক এ হেৰি কেনেকুৱা কেনেকুৱা আচাৰ লাগে মোক জনাবা মই দিম তিয়া মই সেইখিনি দি দিম বাৰু
অ অ হ'ব দিয়া